হেল্ল'।
উম শুনিছা নাই এ বহি আছোঁ বাহিৰতে।
অহ।
মই নি আগফালে চোতালতে
আহ আহ
বনাইছা নাই
ভাত পানী বনাই আছে বনাই আছে তহত
আমাৰ বনাবহে মা দোকানলৈ গৈছিলে আহিছেহে এতিয়া।
অ' অ', আজি কিহেদি হব?
আজি মাংস অকমান আনিছে।
অ'।
উম এ কিবা কৰি আছিল নাই ন।
মইতোৰ আজি ফিল্ডৰ পৰা অহা অকণমান দেৰি হ'লি ইমানতো সোমাইছোহি ঘৰ।
অ' আজি দেৰি মান
আজি মানে তোৰ এই দৌৰি মেলি মানে লগৰ এটাৰ ঘৰত গ'লো
উম
তাৰ বাৰ্থডে আছিলে মানে তাকে খালেও
অ ঠিকে আছে
আহ উ গা ধুৱাই নাই গা ধুমহে দেৰিকে ভাত খোৱাৰ আগত গা ধুম আৰু।
উম খোৱা কমাই ধুনীয়া লাগিব শুই লৈ পেলাই।
এতিয়া লগে লগে শুই দিলে গৰম সোমাই যায় আৰু।
উম।
উম। মাহতে কি কৰিছে?
এ ভাত বনাবলৈ লৈছো। উম আচ
বাকী এতিয়া
ঘৰে ঘৰে ঘৰে খবৰ খাতি নোহোৱা হ'লতো পা
তাকেহে সয়েহে উম আজি ভৰাইছোহে সেয়া।
বাকী খবৰ-খাতি ভালেই নে?
ভাল ভাল, তোৰ ভাল?
উম ভালেই ভালেই আছো আৰু যেনে তেনে।
তাকে।
য মানহ জানে।
বৰষুণটোৰ দিনত হ'ল। তাৰ পৰা এতিয়া আবেলি সময়ত মানে এ বৰষুণতটো নাই দিয়া। তাৰপৰা ৰাতিপুৱা সময় দিছিলে।
উ উম।
তাৰ পৰাতো দুপৰীয়া টাইমত নাই দিয়া, সেইকাৰণে খেলপথাৰলৈকে ওলাই গ'লো আৰু। অ' গৈ মিলি আহিছো যাও।
অ' অ' ঠিকেইছে ন?
উম উম উম। মানে তাত দাদা এই দাদাকেইটা আছে মানে তাত অলপ মানে সেইকেইটা অলপ গাইড দিয়ে মানে অলপ ভালকে মানে সিহঁলে শিকাই মানে। সেইকাৰণে অ'। অলপ চাই চি দি আজি সিহঁতৰ গিটাৰ লগতে ভালকে দৌৰিলো আৰু।
উম।
মানে এটা কাৰণে ভাল মানে মই যদি ৰখি দিওঁ বুলি ভাবে মানে সিহতে নিদিয়ে আৰু, মানে সম্পূৰ্ণ কৰা হ পিছতহে মানে থিকিবলৈ কয় আৰু, সেইকাৰণে মানে ভাল লগত এটা থাকিলে মানে ভাল।
ভাল ভাল ভাল উম।
সেইকাৰণে সিহতৰ লগত ডং বুলি ভাবি পেলাই অকণ সোনকালে গ'লো বাৰু।
উম নদবৰি।
দহ কিলোমিটাৰ এটা দৰিলো আজি আৰু। তাৰপা আকৌ, পোন্ধৰ আগষ্টত হেৰি আছে, পোন্ধৰ মাৰাথন আছে।
ঘোট
এ আমাৰ খেলপথাৰৰ পৰা গহপুৰ।
আহ দূৰ বহুত দূৰ।
উম দূৰা
উ এনে গাঁৱ এ দ আহ মানে মিৰা চ
এ তোৰ এই মেইন ৰাস্তা দিয়ে যাব, তোৰ আমাৰ খেলপথাৰ এনেকে গৈ, দেইলি ব বজাৰ নাংটো উলাবগে। তাত উলাই, পেলাই নাইনপুৰৰ পৰা পোনে, পোনে একদম গহপুৰৰ আমাৰ ছয়দুৱাৰ কলেজ লেকে।
অ'। ঠিকে আছে, ৰাতিপুৱা।
ৰাতিপুৱা বুলি নহয়, আৰু দিনটো আৰু।
আৰম্ভ ৰাতিৰপা হ'ব নেকি?
অ', ৰাতিপুৱা পৰা আৰম্ভ হ'ব, ৰাতিপুৱা আৰম্ভ হ'ব।
কেইটা বজাৰ পৰা?
ৰাতিপুৱাতো নটামান বজাৰ পৰা আৰম্ভ হ'ব, হ'ব চাগে।
অ', অ', তই যাবি নেকি?
মই যাম বুলি ভাবিছো তাকে।
তাকে।
উম।
যাবলাগে, যাবলাগে।
তাকেহে, আমি সেইদিনা গ'লো তোৰ বাৰ কিলোমিটাৰ গ'লো আৰু।
উম।
বাকী, ইমান বেছি দূৰলৈকে নাই যোৱা বাৰু এইবাৰে যাম আৰু।
অ', অ', বাৰ মানে অ', তাতে ফিল্ডতে নে বেলেগ জেগাত।
ৰাস্তাত, ৰাস্তাত। ৰাস্তাত বাৰ কিলোমিটাৰ গৈছোঁ। তোৰ হেই মই বিহ পুৰীয়া যে গৈছিলোঁ যে, বিহপুৰীয়াত প্ৰথম দিনা দৌৰিলো তোৰ ন কিলোমিটাৰ। তাৰপৰা এটা দুই নম্বৰ দিনাখন দৌৰিলো তোৰ বাৰ কিলোমিটাৰ। মানে তোৰ বদতি ঘাটৰ পৰা একেবাৰে য'ত নাও চলে ন।
উম।
তাৰপৰা দৌৰিছো, এই গহ এই কি বিহপুৰীয়া এ বিহপুৰীয়া পাৰ হৈ।
উম, উম, ঠিকে আছে।
তাকেহে।
দৌৰি আছ, দৌৰি বেয়া নালাগে।
উম, ভাল লাগে অ'।
উম। বাকী কিবা কাম বন এতিয়া চলাইছ নে।
নাই-নাই-নাই-নাই-নাই, এনেই ঘৰত
ঘ ন'
কি কৰি আছ
মইনে আগফালে গৰম উঠছ অকমান
পঞ্চ নিিশ ন
গহ
ঠিকে আছে উ আৰু সেইফালে পানী চানী হৈছে নাই
পানী হৈছে তোৰ।
অ'।
পানী অ', তাকে। পানী এতিয়া কমিছে বাৰু, এইকেইদিন ৰ'দ মাৰি দিছে তোৰ মানে, আগবেলা বৰ দিয়ে পাছবেলা আকৌ ৰ'দ দিয়ে, সেইটো চাইড ত মানে পানীটো অলপ কমিছে বাৰু।
অহ,
টঙাৰ ফালে কমিছে নাই
গ্ৰাম আচল হয় ন
হোৱাইই নাই ন
উম কিনিবছ ন নে জানো
অ অ
উম উম তপৰা এ মাছাছ ওলাইছে নাই
মাছ মাছতটো এদিন নাই এ জালো পৰা নাই এইকেইদিন
উম
সেইকাৰণে মাছটো পোৱা নাই বাৰু এইকেইদিন এনে পানীত নামি থাকিবলৈ মন যোৱা নাই এইকেই দ লাহ লাহো লাগিছে এ অলপ পাছত জোৰ চাবলৈ যাম চাগে এতিয়া এনে নোৱাৰ আশে পাশে অ তাকে আমাৰ ৰাস্তা কাষতে সেয়া উম কুচিয়া এটা পাওঁ বুলি ভালেই হ'ব আৰু তাকে অ
কাল ৰাতি
কুচিয়া ওলাই বাৰু
উম উম এনেই আৰুটো অ নহয় এইটো মানে পানীত ওপৰতে থাকে নে তলত থাকে এই
মুখখন উলিয়াই থাকে বামত মানে পানী বেছি হলে মানে কি হয় পানী বেছি হলে মাছ হওক কুচিয়া হওক বামলে আহে মানে বামলৈ অহাৰ লগে লগে মুখ খনে এনেকে এই এ পানী খাই থাকে ওপৰলৈ আহি পেলাই বামত আহি ৰখি থাকে ইমান অ মোৰ তলিয়া মানে কি হয় তোৰ এই মানে কুচিয়া হওক মা মাছ হওক মানে এই ডাঙৰ মাছৰ বাহিৰে সৰু মা সৰু মাছ বিলাক মানে গৰৈ শ'ল বিলাক মানে মাছ বিলাক আৰু কাৱৈী মাছ এইবিলাক বেছি দৰ পানী থাকিব নোৱাৰে মানে দৰ পানী থাকিব নোৱাৰা ত মানে বামত আহি বামত ৰখি থাকিহি মানে সেইকাৰণে মানে তেতিয়া জোৰ চালে মানে যেতিয়া তই অ পোহৰটো মাৰি দিবি ন
অ
চকুত মাৰি দিয়া লগে লগে মানে সিহঁতে ৰাতি এই যাব নোৱাৰা হয় মানে আৰু যথৰ ৰখি থাকে সেইখিনিতে
অ পোহৰটো মাৰি দিয়াৰ লগে লগে
পোহৰটো মাৰি দিয়াৰ লগে লগে মানে সেহঁত যাব নোৱাৰা হয় মানে
অ সেইটো কথা
অ বুজিলি এতিয়া আৰু যদি পোহৰটো যদি এতিয়া ৰাতি শুন মানে ৰাতি যদি তোৰ এইটো দেখা হলে মানে পোহৰ দুইত থকা হ'লে ৰাতিও বৰশী টো বাই দে মানুহে মাছ খাব পাৰিলে হয়
পাৰিলেহেতেন
ৰাতি এতিয়া বৰশী কোনো নুতুপাই মানে ৰাতি কি হয় পোহৰটো মাৰি দিয়াৰ লগে লগে মাছতো যাব নোৱাৰা হয় মাছ ধৰক কুচিয়া হওক
অ দিনত দিনত মানে একো নহয় মানে
দিনত মানে একো নহয়
দিনত তেনেকে ওলাই নে নলে বাহিৰলৈ
গোটেই দিনত ৰাম নলাই কাৰণ গোটেই পোহৰে হৈ যায় ন তেতিয়া সিহঁতে খাদ্য খাবলৈ বিচাৰে
অ অ অ উম সেইটো কথা
উ তেতিয়া মানে মাছ জথৰ স ৰখি যায় টো তেতিয়া দা খনে ঘাপ মাৰি দিয়ে মানে
অহ তাৰ পৰা যাব নোৱাৰে আৰু
যাব যাব নোৱাৰে আৰু তাকে মনে মনে গাপ মাৰি লাগে আৰু মানে মাছৰ শুনে ন যিমান যি হলেও কনিলেই কিছুমান পলাই দিয়ে
অ এতিয়া ডাইৰেক্ট আহ পুৰা জেকাত লাগে বুলিহে অ দেই
তাকেতো সেই দাখন মাৰিব জানিব লাগিব মেইন কথা মই সেইদিনা যিটো কুচিয়া কাটিছো নহয়
মোৰ দা বেকা হৈ গৈছে মানে যত মাৰিছো দা বেকা হৈ গৈছে তাৰ গোটেই মূৰটো নিচি গিলো তাৰ একটা মুখ খত পৰিছে ঘাপটোৰ মানে
আহ
তোৰ আধাত পৰিছে মানে মুখখননেে যোনখন মুখ উঠখনন মানে কুচিয়াটোৰ সেইখনত অ অ মাথাটোৰ মাজত পৰিছে তাখনন পুৰা আমাৰ আধাৰ কাৰ্ড খাই গৈছে খাই দিয়াৰ লগে লগে মানে সে ডাইৰেক্ট একম বেকেটা বেকেট কৰিছে আৰু ডাইৰেক্ট হাতে ধৰিছো টেপা এটা মাৰি পিলাক একম ৰাস্তালৈ দলিয়াই দিছো পুৰা ডাঙৰ মানে আধা কেজিতকেও ডাঙৰ আৰু
অ সেইটো আকৌ পানীত তেনেকে থাকিবলৈ হ'লে আকৌ গুচি যাব নহয়
উম গুচি যাব অ
উম
তাৰপৰাটো সেইটো ছটাওনেছো ভাব সেইটো যদি এতিয়া বিচিবলৈ যোৱা হ'লে অ বেচিবলৈ যোৱা হলে এতিয়া এতিয়াতো তিনিশ টকা চাৰিশ টকা ললে ল'লেহেতেন উম
তাকে এয়া দামো আছে নহ এইবিলাকত
দাম আ দাম আছে ত তেজাল বস্তু নহয় জানো বস্তু বিলাক
উম
পিছে এটাত কিমানকে
উম এইটো উ ভালো বস্তুবিলাক বেমাৰী মানুহৰ কাৰণে
অ, তাকেই তো এনেই সুস্থ মানুহৰ কাৰণেও ভাল তেজ হয়, মানে যাৰ তেজ কম থাকে ন'।
এবাৰতো এবাৰ কাটিছিলো ঘৰৰ ওচৰত। মানে ইমানেই ডাঙৰ কইছ সেইটো আগ পিছ দখৰ থাকি গ'ল মানে ঘাঁপটো মাজত পৰিলে মানে হাবিত লুকাই আছে আছিলে, মাজত মাৰি দিলো পিছদখৰ থাকি গ'ল আগদখৰ লৰ মাৰিলে।
অ',
আঠডোখৰ লমোৱাৰ লগে লগে আঠডোখৰ পাছদিনাাৰ পুৰা চাইছো মানে বগা সো ওপৰত বহি আছে
অ এইটো মানে তেজ নোহোৱা মানুহক মানে সেইটো খালে মানে তেজ হয় নেকি
তেজ হয় তেজ হয়
হা
অ তেজ হয় তেজ অ
অ অ
মানুহ তেজটো দাঠ নহয় জানো তেজটো দাঠ
ভাল বস্তু অ', উম'। এ আজি ওলাব লাগে তেনেকে হয় নাই
তাকে ওলাবয়ো পাই তাকে চাব লাগিব।
উ' তাকে চাগে ভালেকে আৰু সেইটো ঘাপটো মাৰিলে এনে ভৰিত পৰাৰ চাঞ্চটো নাথাকেনে?
ভৰিত পৰা চাঞ্চটো মানে তই চাই ল'ব লাগিব আগত তই বামত ৰখি পেলাই দা খন আগলে হাতটো আগলে নি পেলাই দাখনো মাৰিব লাগিব।
অহ, অহ,
আকৌ কিছুমানে পচা মাৰে পচা।
উম, পচা অ, পাইচো।
এই চ ছাতি দণদি বিলাকে, চাতি দন্দ বিলাকে জোঙাৰ কৰি পেলাই, মানে ৰাতি মানে কেতিয়াবা মানে যত মাছ বেছি থাকে ন। তাত বৰালি মাছ বিলাকো বামলে এইবিলাক পোক পৰুৱা খাবলৈ আহেতো। তেতিয়া মানে সেই, পচাডাল মাৰি পঠিয়াই।
অ, সেইকেইদাল লাগি গ'লে আৰু নোলাই আৰু।
নোলাই আৰু মানে ৰখি যাব এচাততে। ফালৰ পৰা ভাল।
এই পচা